হেল্ল', কোৱা।
কি কৰিছা?
আছো এনেই বহি, তুমি?
মইও এনেই বাগৰি আছো।
অ', অ'।
ভাত পানী খালা?
অ', খালো, খালো, তুমি খালা?
খালো বাৰু, হ'ল অলপ দেৰি খোৱা।
উম। কি দি খালা?
মই দালি, ভাজি, ভাত, কিবা এটা চাটনি আছিলে, আমৰে চাগে দেই।
উম, মই বিৰিয়ানী খালোঁ।
বা, দিনতে বিৰিয়ানী মাৰি লৈছা।
অ', দেউতাই আনিছিল সেইটো। কাৰণে।
অ', অ', পিছে কেনেকুৱা চলিছে ডেইলি লাইফ?
ঠিকেই আৰু ৰাতি দেৰিকে খোৱা হয়, ৰাতিপুৱা উঠা হয় দেৰিকে, তাৰপিছত সেই মুখ চুখ ধুই পেলাই, খোৱা বোৱা শোৱা, সেইয়াই কাম মোৰ। তোমাৰ? এতিয়া ঘৰৰ কাম চাম আছে, তোমাৰ এ ঠাই মচিব লাগে, কেতিয়াবা মাজে সময়ে ভাত চাত বনাব লাগে।
ময়ো কৰো, মোৰো খোৱা দেৰিয়ে হয় দেই, ৰাতি মানে ধৰা তোমাৰ শুতে শুতে বাৰটা এটা বাজি যায়গে। তা পা ৰাতি উঠো, ৰাতিপুৱা উঠি কিনে ব্ৰাছ চাছ কৰি কিবা এটা খাই লওঁ। খাই কিনে, মাক সকলক কি কি হেল্প, হেল্প লাগিলে কৰি দিওঁ। নহ'লে ঘৰৰ আ ফালে ঘাঁহ চাহবোৰ গজি যায় না, সেইবোৰ চাফা কৰি দিওঁ অলপ। সেই আৰু টাপা গা চা ধুই কিনে, ভাত পানী খাওঁ আৰু।
কৰিব লাগে, কৰিব লাগে, অলপ অলপ।
সেইটোৱে, আজিকালি বহুত পলে মে হেল্প ন কৰে ন'।
হম, বহুত পোৱালি মানে ল'ৰাবোৰে বেছি বেছিভাগ নকৰে।
সেইটোৱে ল'ৰাবিলাকে কৰিব নিবিচাৰে। ভাবে কি মাকহ'তেই মাক বাপেকে চব কৰি দিব নেকি। কিন্তু ঘৰটোটো সি ৰো হয়।
উম।
অহ, সেনতেও কৰিব লাগে সে তাকে আৰু তাকে অলপ চলপ ঘৰতে হেল্প কৰিলো।
ন' এইটো কৰা ল'ৰা মা পাপাহঁতেও ভাল পায়।
উম, সেইটোৱেই। এতিয়া ঘৰটো বাদ দি কিনে ধৰা বেলেগ কামো মই কৰিবলৈ বিচাৰি ফুৰিছো এতিয়া পৰা নাই।
পাবা পাবা কিবা কিবিটো ওলাইে থাকিব পাই যাবা।
কিন্তু মানে ধৰা বিছানা চচিয়েল মিডিয়াই খাই দিছে।
অ', হয় বাৰু এইটো দেই।
এই চবকে চচিয়েল মিডিয়া খাই দিছে তাতে ময়ো সোমাইে আছো অলপ চলপ।
চচিয়েল মিডিয়াত কেনেকুৱা চচিয়েল মিডিয়াত সোমাই আছা তুমি?
এইয় ইনষ্টা, ফেচবুক, হোৱাটছাপ সেইবোৰ এতিয়া আৰু।
ফেচবুকো চলোৱা ৱা।
তাকে ভাবিছো মই
পাৰা ইনফ্লয়েঞ্চাৰ তোমাৰ প্ৰমচ চমচন আহিলে বহুত পইচা আহে টো।
যে মুখ দেখাবলৈ লাজ লাগে।
অ'।
মই মাজতে গেম খেলো না এই গেমৰে ভিডিঅ' মানে ধৰা এ ইনষ্টাদ দিছিলো মই।
হম।
ভিউআৰছ আহিছিলে কিমান এ ছিক্স হাণ্ড্ৰেড কে মান ভিউ আহিছিলে এনেকে লাইকো বহুত আহিছিলে।
ভালে মানে আহিছে তো।
অ', ভালে মানে আহিছিল দুটা দুই তিনিটা ভিডিঅ' ভাইৰেল গৈছিলে তাৰপা ফলোৱাৰ্চ বোৰো আহিছিলে লাহে লাহে।
তাৰপিছত আকৌ চাগে আমোৱাই গ'ল আৰু চাগে ন'।
মানে ডেইলি দুটা তিনিটা ভিডিঅ' আপলোড কৰিব লাগে।
তেনেকে নোৱাৰে নিমিলে গৈ।
নিমিলেগে। এই এলাহ লাগে বহুত।
অ', ইফালে গৰম দিন খিনিটো আৰু বেছি এলাহ লাগিবলৈ আছেই।
সেইটোৱে মানে এই কোনোবা এটা চাপৰ্ট কৰিলে ভাল লাগে আৰু যেনিবা।
হম'।
এতিয়া লগৰ বোৰে প্ৰথমতে চাপ'ৰ্ট কৰিছিলে। তাৰ পিছত লগৰ বোৰেও লাইক নক কৰা হৈ থাকিলে।
অহ।
সেইটো কাৰণে আৰু ধৰা নকৰা হ'লো আৰু মই।
এই মানে আজিকালি কি হয় আজিকালি পথাল। তাতে চাইদবোৰ ইমান চোৱা নহয় আ সেইটো কাৰণে। যোনটো আগতে আহে যোনটো আগত আহে সেইটোকে তোমাৰ লাইক কমেন্ট কৰি দিয়া আৰু পিছলে চাই থাকা।
অ-অ, সেইটোয়ে সিহঁতে মানে একাউণ্টটো খুলি-খুলি নাচালে। তাই আৰু।
উম,
অ' তুমি কি একো কৰা নাই নেকি?
মই এনে কিবা-কিবি সেই কালিৰ, কৰ্চেতৰ বস্তু
অ' তাতো বহু লাভ। হয় দেই এইবোৰ বনাই ন। ম কৈছিলোঁ মানে ধৰা মোৰ লগৰ এজনীক এনেকে বনাবলে। তাতে মানে ফুল-চুল বনাই দেখিছা।
অ এইটোৱে মই ট্ৰাই কৰি আছো মানে কালি ফাৰ্ষ্ট-ফাৰ্ষ্ট ট্ৰাই কৰিছোহে। ত' এটা গাঁঠি সি মানে গাঁঠিবোৰ যেনেকৈ দিয়ে সেইবোৰ গাঁঠি মানে এটাৰ গাঁঠি আৰু এটাৰ গাঁঠি মাৰি পেলাই। সেইটো চাই আছিলো। তাত, সেইটো যেনে তেনে অলপ-অলপ হৈছেগে আৰু পাঁচ ছটা মান গাঁঠি মাৰিবলে পাৰিছো সেইটো কৰোতে মোৰএঘন্টা লাগি গৈছে আজি কৰাই নাই। এ কৰিব লাগিব অলপ-অলপকে কৰি থাকিলে সদায়-সদায় হ'ব আৰু।
সেইটোৱে এ তোমাৰ মাজতে ইনষ্টাগ্ৰামত বহুত ভাইৰেল হ'ল তোমাৰ এই ভেলেনটাইন ডে বোৰত যে। গম পোৱা চাগে ৰ'জ বনাই অ' বহুত কিবা কিবি বনাই কিনিব পাৰি।
উম, মাজে সময়ে হৈ যায়। অ' মানে তোমাৰ কি হয় এয়া বস্তু তোমাৰ ধৰি লোৱা তুমি বেগ এটাকে বনাই দিলা। ত' বেগটোতো তোমাৰ মানে কি জানা বাৰশ আঠশ পোন্ধৰশ দাম হৈ যাব মানে তোমাৰ কষ্ট হয় না এইটো বনাওতে আৰু বস্তুবোৰৰ দাম লয়, সেইটো। পাইনে?
ৱা বহুত লয় চোন।
অ', মই তোমাৰ কেইদিনমান আগত চাইছি চাইছিলোঁ গুগলত তেতিয়া দেখিছিলো মানে এক ধুনীয়া ধুনীয়া তুমি মানে বাৰশ পোন্ধৰশ এনেকৈয়ে দেখিবা, মই কালি গম পাইছো কিয়নো নল'ব তোমাৰ এটা গাঠীৰ তোমাৰ মানে তুমি ধৰা কি তুমি এটা ৰছীডাল বনাবলে ভালকে তোমাৰ ধৰা হেৰিটো বনাবলে তোমাৰ দুঘন্টা তিনি ঘন্টা লাগি যাব।
সেইটোৱে মানে তোমাৰ আঙুলি চাঙলিবোৰ একদম বিষাই যায়গে।
অ', মোৰে কালি দুটা আঙুলি বিষত ক'বয়ে পৰা নাই এনেকে ঘূৰাই ঘূৰাই পকাই পকাই বনাওঁতে বনাওঁত
উম, টান আছে বহুত টান মই চাইছো মানে ইউটিউবত, মোক মানে বিচাৰিব দিয়া নাই। কিবাকিবি বনাবলৈ কাৰণে। পুতলা নহ'লে কিবাকিবি বহুত। বিচাৰিব দিয়ে, মই চাই কিনে মানে মোৰ মূৰ চুৰ ঘূৰাই যায় আৰু বুজিছে ন'?
মানে তোমাৰ কি হয় সময় হৈ গ'লেও তোমাৰ দিন হৈ গ'লে মানে বনাব পাৰা হয়। কিন্তু তোমাৰ ফাৰ্ষ্টে ফাৰ্ষ্টে বহুত তোমাৰ হাত চাত বিষাব বিষটো বিষ হ'বই আৰু সোনকালে হৈ যাব কিন্তু বিষটো থাকিবই।
কৰা, কৰা তুমি কৰা তুমি কিবা এটা অফাৰ দিবা আৰু ন'?
অ', নিব পাৰি বাৰু চাই লওঁচোন কি হয়।
শিকা তুমি। এইবোৰত মানে ধৰা কিবা এটা হাতৰ কাম থাকিব লাগে।
উম, হাতৰ কামটো শিকিব লাগে বাৰু দেই।
সেই যে মানে অকল আজিকালি পঢ়া বুলিয়েই নহয় অকল পঢ়া থাকিলেই নহয় পঢ়া বাহিৰেও মানে কিবা এটা বাহিৰা কাম থাকিব লাগে।
অ', সেইটোৱে মই আৰু ভাবিছা এম্ব্ৰডায়েৰি কৰা চৰা এইবোৰো চাম চাগে লাহেকে।
মোৰ হাতৰ কাম গেমে আছে বুজিছে মই মানে গেমেই খেলো এতিয়া ক'ব গ'লে মোৰ ইউটিউব চেনেল এটাও খুলিছো সেইটোও লাহে লাহে গ্ৰ' হৈছে।
অ', সদায়, সদায় তোমাৰ প'ষ্ট কৰি থাক থাকিলে বা তুমি ধৰা সপ্তাহত তুমি তিনি মানে তিনিটা নহয় পাঁচটা মান ভিডিঅ যদি প'ষ্ট কৰিছা তোমাৰ আহিবই না।
মই প'ষ্টটো কৰোঁ কিন্তু প'ষ্টতছে বেছি মানে মই লাইভ কৰোঁ এই লাইভত মানে বহুত চাবস্ক্রাইবাৰ বাহে আৰু লাইভত মানে ধৰা চাপৰ্টো পায়।
অ', তেতিয়া মানে মানুহবোৰে চাই থাকে যে এইটো এনেকে কৰিছে।
অ', এই লাইভ চাবলে মানে ভাল পাই ধৰা লাইভত ডাইৰেক্ট হৈ থাকে ন' বস্তুবোৰ ইটোৱে মাৰে সিটোৱে মাৰে। এনেকে আকৌ ঘপকে ধৰা মেছেজ কৰে অ ময়ো খেলিম ময়ো খেলিম তোমাৰ লগত। এনেকে আই ডি দি দিয়ে, আই ডি দিয়া পিছত পিত তলত একেলগ খেলা হয় খেলে খেলি ভাল লাগে আৰুন্ত অলপ
সেইটয়ে এ কিবা এটা নে কিবা এটা মানুহে কৰি থাকিব লাগে আৰু এনেই বহাকে
কিমান কেইমান চাগে হ'লে পইচা পাম ইউটিউবৰ পৰা
আ জান দশ হাজাৰ ওপৰত হলে নেকি তেনেকৈয়ে তেনেকৈয়ে মই কিবা শুনিছিলো আৰু দেই ইমানকে মানে মনত নাই মোৰ বস্তু টো শতিকে এইটো কাৰণে
অ অ সেইটোয়ে তাৰাপৰাও মানে ভাল পইচা তাই বুজিছা
উম এ কিবা না কিবা পৰা পইচা ওলালেই হ'ল আৰু
সেইটোোৱে মেইন কেচটো পইচটোোৱে আৰু ন পইচা নহলে একো নাই সেইকাৰণে মানে সৰু ৰাকে কৰি আছো আৰু এইবোৰ
উম এ নিজৰ হাতৰ খৰচটো ওলাই থাকিলে ভাল আৰু নিজৰ খৰচ খিনি নিজে ওলাই থাকিব কৰা হয় ত মানে ঘৰৰ মানুহ খিনিয় কিমান কৈ থাকিব লগীয়া নহয় আৰু
তুমিতো কিমান দিনত শিকা এই োনেৰে বনোৱাাতটো
এ মই তোমাৰ কালি পাঁচ কিছো হে একদম মায়ে জানে ম হ তমাৰ ওৰ মে এলাৰ্ সকাৰে মে শিকাই দিব প ন সেইকাৰণে মই নিজে ইউটিউব চাই চাই শিকি আছো এটা দুটাকে
অ অ আমাৰ আইতাই জানে আইতাই মানে বহুত কষি মোক আগতে মাফলাৰ বনাই দিছে আকৌ হাত মোজা বনাই দিছে
মমাৰ মাও জানে কিন্তু মা এলাৰ্জি য় কিবা এটা বেলেগ এটাই দিহে মানে বনাই ঊলটো নুচোহে মায়
কেহেতি বনাই
জানানো কিহেতি বাই সৰুতে বনাই চনাই দিছিলে মই একো এইবোৰৰ নাম চাম নাজানো নহয় ভালকে অ বনাই মোক সৰু থাকোতেই বনাইছিলে আজিকালি নবনাই
অ অ বনাব লাগে এইবোৰ মানে ধৰা ভাল লাগে দেখিবলৈও ভাল লাগে বুজিছা এই কিনাবোৰ মানে বহুত। ভাল হয়।
অ' আজিকালি আকৌ এনেকে তোমাৰ কিচেন-চিচেন আকৌ ক্লিপে ধৰা কিবা কিবি সেইবোৰটো বহুত পইচা লয়টো তেনেকেও কিমান বনায় বনায় কিমান। এই ধৰাকে তোমাৰ, অঁ কিচেন এটাতে তোমাৰ এনেকে কিমান, পঞ্চাশ টকামান লৈ ল'ব।
উম উম ইনষ্টাত আহি থাকে মোৰ তাত কম্ব' আহি আছে মাজতে, এই তোমাৰ মোৰ তোমাৰ যে এইটো যে ক্লিপটো, মূৰত মৰা ক্লিপ আৰু এনেকে ছটা ক্লিপ দিয়ে আৰু কিবা কিবি দিছিলে। তাতে তোমাৰ দেৰশ টকা নে কিমান।
অ' মানে তোমাৰ কম্ব'বোৰ দিলে কি হয় কম্ববোৰ দিলে ইটোৱে চাব অৰদাৰ কৰিব, তাৰপিচত তেনেকে মানুহ বাঢ়ি যাব না, নিজৰ অলপ লচ কৰি হলেও মানে মানুহে জানক যেন সেইটো কাৰণে আৰু লচটো কৰি দিলে আৰু পিছলে প্ৰফিত হওঁক আৰু সেইটো বুলি দিয়ে আৰু।
মই তোমাক দেখাম ৰ'বা কেনেকে কি কৰে? তুমি তেতিয়া ইনষ্টাগ্ৰামত চেনেল এটা বনাই লৈ কিনে তুমি সেনেকে অনলাইন বিক্রি কৰিব পাৰিবা।
উম মই সেইটোকে ভাবিছো কিন্তু তাৰ আগত আকৌ ভালকে বস্তুটো শিকি ল'ব কাৰণে এমাহ মানতো মই টাইম দিব লাগিব ভালকে।
অ' এমাহ বেছি টাইম দিব লাগিব চাগে। সেইটোৱে তাৰ মানে বহুত গাঁঠি-চাঠি থাকে বহুত টান হয়।
উম উম সেইটি আমাৰ ফাৰ্ষ্টতে তোমাৰ এই চিংগাল সেইটোকে শু কিছো তাৰ পিছত এটা দুটাকে আছে আৰু তেনেকে সময়ে নহয় না আৰু গৰম দিন কেইটাত ইমান মাথা বিষাই।
অ' গৰম দিনকেইটা টো বহুত অশান্তি আৰু হাত-চাত ঘামিলে এইবোৰ নোৱাৰিবাও চাগে।
অ' ইফালে মই তোমাৰ ঘামৰা-চামৰা সেইটো মোৰ বেছিয়ে হয়।
অ' অ।
কি হয় জানো আৰু কৰি মেলি চাওঁ আৰু কি হয়, ঠিক আছে দিয়া। উম, উম ঠিক আছে। অ' হ'ব দিম।
উম, কমাই দিবা অলপ, পইচাবোৰ।
অ'। দেখা যাব চোন এতিয়া কি হয়? ভালকে কৰি চাওঁ, হ'ব দিয়া।